অ, মই এই বহী মোবাইল চাই আছিলো।
অ, চাহ - পানী খালা পিছে?
অ, নাই খোৱা নাই, বনাই আছে চাহ।
অ অ অ, মই খা ম‌ইয়ে খালো ৰ'বা এই মাত্ৰ অকনমান আগত।
উম।
আহ গৰমো বহুত দিছে। বৰষুণ আহিছিল অ অকনমান আগত কিন্তু বৰষুণ আহিলে - টো, ঠাণ্ডাতো কমা নাই আৰু। যি গৰম আৰু গৰমটো গৰমেই হৈ আছে আৰু।
অ।
গৰম বোৰ যে কিয় ইমান বাঢ়িছে আৰ। ইমান, এতিয়া চাবলৈ গ'লেতো আমাৰ গৰমটো আমাৰ - অ যোৱা আমাৰ বছৰ ধৰি লোৱা ছয়বছৰ সাত বছৰমান - আহ যিবা আমাৰ বছৰ - পাৰ কৰিলো তেতিয়া কিন্তু আমি এনেকুৱা ধৰণৰ আমি কিন্তু গৰম বৰ তেতিয়া পোৱা নাছিলো আৰু বিশেষকৈ। কবলৈ গলে এতিয়া আমি যিমান পৰিমণে আৰু গৰম বৰ অনুভৱ কৰিব ধৰিছো আৰু।
অ তাৰমানে এইটো তোমাৰ এ গছ গছনি কাটি গোটেই তহিলং কৰিছে ন। নোহোৱা কৰিছে তাৰপাছত তোমাৰ সেইকাৰণে - আৰু প্ৰদূষণো বাঢ়ি গৈ আছে ত তাৰ কাৰণে গোলকীয় উষ্ণতাটো বাঢ়ি গৈ আছে ন।
হয় হয় একেবাৰে ঠিক কথাই কৈছা তুমি এইটো, আমি ব বৰ্তমান - বৰ্তমান আমাৰ মানুহ বোৰে আৰু অত্যাধিক পৰিমমানে আমাৰ আৰু গাছ গছ গছনিবোৰ আৰু - কাটিব ধৰিছে আৰু। যাৰ ফলত আমাৰ প্ৰকৃতিৰ যিটো আৰু ভাৰসাম্যতা সেইটো আমাৰ বিনষ্ট - অ হ'বলে ধৰিছে আৰু, আৰু যাৰ ফলত আমাৰ গোল- কিয় উষ্ণতা টো আৰু বৃদ্ধি পাবলৈ ধৰিছে আৰু যাৰ ফলত আমাৰ ঐ - টো গৰম পৰাৰো অত্যাধিক পৰিমাণে আৰু বাঢ়িবলৈ ধৰিছে।
উম।
আহ গতিকে আমাৰ- গোলকীয় উষ্ণতাই হওক বা আমাৰ আমাৰ প্ৰকৃতিত হৈ থকা - প্ৰদূষণ বোৰৰ আমাৰ প্ৰধান কাৰণ - বা মূলত কাৰণ আমাৰ মানুহবোৰেই বুলি আৰু মই ভাবো। কাৰণ যদি আমি গা গছ- গছনিবোৰ আমি মানুহে কাটি আছো বা ক'বলে গ'লে আমাৰ - অ চাৰিওফালে আমাৰ চৌপাশতটো আমি মানুহেই আৰু বিনষ্ট কৰিছো। অ ধৰিলোৱা মাটিয়েই হওক বা - পানী হওক বা আমাৰ অ যিবিলাক আৰু অ বায়ু - সেইবোৰ আমি বা এই তিনিওবিধ আৰু ধৰি লোৱা শব্দপদুষ ষণো আমাৰ বৰ্তমান সময়তো অত্যাধিক হবলৈ ধৰিছে, গতিকে এনে এনেকুৱা ধৰণৰ আৰু - প্ৰদূষণ বোৰ আমি পোন প্ৰথমে আৰু মানুহ বিলাকে আৰু - সংঘটিত কৰিছো আৰু যাৰ ফলত আমাৰ বৰ্তমান সময়ত আৰু লাহে লাহে আৰু আমি - এক ভয়ানক পৰিস্থিতি পিনি আৰু - ঢালখাও ঢালখাই আছো আৰু কবলৈ, গলে গতিকে তুমি কি কোৱা ইয়াৰ ওপৰত?
অ এইটো প্ৰদূৰ্ষণ যেনেকে ধৰা আমাৰ মানুহৰ কাৰণে প্ৰদূৰ্ষনটো বাঢ়িছে ন। ত যাৰ কাৰণে তোমাৰ - অ এইটো প্ৰকৃতি তোমাৰ ভাৰাসাম্যতা মানে দিনক দিনে মানে নষ্ট - ষ্ট হৈ গৈয়ে আছে যাৰ কাৰণে গোলকীয় তোমাৰ উষ্ণতা বাঢ়ি গৈয়ে আছে। ত এইটো কাৰণে মানে আমি যিহেতু দায়ী হয় ত' ইয়াৰ মানে - আহ সমাধানটো আমিয়ে কৰিব লাগিব। ইয়াৰ বাবে মানে যিটো এটা মানে উম প্ৰথম মানে ষ্টেপ থাকে ন সেইটো আমিয়ে কৰিব লাগিব আমি গছ গছনি ৰুব লাগিব গছ গছনি ৰুই অকল তোমাৰ গছ গছনি ৰুলেই নহব সেইটোক মানে চোৱা চিতাও ভালকে কৰিব লাগিব
হয় হয়
তাৰ পাছত তোমাৰ উম মাটি প্ৰদূষন হয় যেনেকে তোমাৰ প্লাষ্টিক পেলোৱা এইবোৰ তোমাৰ কমাব লাগিব
হয়
তাৰপাছত তোমাৰ যেনেকে তোমাৰ বায়ু প্ৰদূষণ হয়ে ন কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ পৰা ত এইবিলাক তোমাৰ মানে চাব লাগিব গাড়ীৰ পৰা ওলোৱা ধোঁৱা ত' এইবোৰৰ পৰাওতো বায়ু প্ৰদূষন হৈ আছে ন ত' এইবোৰ মানে উম ইয়াতে মানে আমাৰ আমাৰ লগতে মানে চৰকাৰৰ ইয়াতে এটা পদক্ষেপ লব লাগে হা তেওঁলোকে এটা মানে পদ পদক্ষেপ ল'ব লাগে আৰু মানে উম সাধাৰণ জনতাক মানে তেওঁলোকে এইটো মানে এ আহ উত এ য়গা দেখাই কিবা য়গাৰ কাৰনে পইচা দিম বুলি কি কয় কিবা কিবি স্কিম বোৰ ওলাই থাকে নহয় চৰকাৰৰ ফালৰ পৰা ঠিক তেনেকে চৰকাৰে এইটো এটা মানে পদক্ষেপ লব লাগে যে গছ গছনি ৰুই মানে প্ৰকৃতি ভৰাসভ্যতো আমি ভাৰসাম্যতটো কেনেকে ৰক্ষা কৰিব পাৰি বা কেনেকে ৰক্ষা কৰিব লাগে ইয়াৰ ওপৰত চৰকাৰে এটা পদক্ষেপ লব লাগে আৰু জনতাক উৎসাহ কৰিব লাগে ন
হয় হয় একেবাৰে ঠিক কথাই কৈছা এইটো তুমি যে আমি তুমি যেনেক সকলোৱে গছ পুলি আমি ৰোপণ কৰিব লাগে বুলি কলা আমি সকলোৱে আৰু গছ পুলিটো ৰোপণ কৰিব লাগে আৰু এতিয়া চোৱা আমাৰ যি যিটো আৰু আমাৰ বছৰৰ যিটো পাঁচ জুন তাৰিখে আমাৰ বিশ্ব পৰিৱেশ দিৱস আমাৰ এক দিৱস পালন কৰা হয় আৰু সেই দিৱসত আমি আৰু সক সকলোৱে আৰু গছ পুলিতটো ৰুওঁ আৰু বা আমি ৰুৱা দেখুৱাওঁ সকলো লগবোৰে সেই দিনটোতে গতিকে আমি সেই দিনটোতো আমি সকলোৱে ৰুব লাগিব আৰু তাৰ ওপৰি আমি যদি প্ৰত্যেকেই যদি আমি ধৰি লোৱা এদিন হওঁক বা এদিন আহ ধৰি লোৱা সদায় যদি বা আমি গছ পুলি যদি আৰু এডাল বা দুডালকৈ যদি আমি আৰু ৰোপন কৰো তেতিয়াহে আৰু আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতাটো আৰু ৰক্ষা পাব বুলি আৰু মই ভাবো বা আমি ধৰি লোৱা আমাৰ অ কিছু পৰিমানে আমাৰ ধৰি লোৱা নিজ নিজাৰ কামৰ কাৰণে কাৰণে বা আমাৰ নিজাৰ সুবিধাৰ কাৰণে আমি ধৰি লোৱা তুমি বা মই এটা ঘৰত‌ অ পকী ঘৰ বনাবৰ কাৰণে আমাৰ ঘৰৰ চৌপাশে থকা কিছুসখ্যক গছ কাটিব লাগিব পাৰে আমাৰ নিজ নিজৰ সুবিধাৰ কাৰণে কিন্তু সেইবোৰ গছ কটাৰ পিছত যদি আমি তাৰ সলনি গছ নোৰো তেতিয়াহে আৰু আমাৰ প্ৰকৃতিটো বিনষ্ট পিনে আৰু ঢাল খাব গতিকে সেই গছ আমি ধৰি লোৱা যদি দহডাল গছ কাটো তাৰ সলনি যদি আমি আৰু আমাৰ চৌপাশে যদি আৰু চাৰিওফালে যদি আমি আৰু ধৰিলা তাৰ সলনি যদি আৰু আমি চল্লিশ হওক চল্লিশ ডাল হওঁক বা আমি যদি পঞ্চাশ ডালৰো গছ আমি ঘৰৰ চৌপাশে যদি ৰুও তেতিয়া আৰু সেইবোৰ আৰু যেতিয়া ডাঙৰ হব তেতিয়াই আৰু আমাৰ প্ৰকৃতিৰ ভাৰসাম্যতাটো ৰক্ষা পাব বুলি আৰু মই ভাবো লগতে তুমি কলাই যে আমি গছ ৰুলেই নহ'ব, আমি বা আমি দেখিবলৈ পাওঁ যে আমাৰ মানুহে গছ পুলিতো ৰুৱে কিন্তু ৰোৱাৰ পিছত সেইটোৰ আৰু কোনো আৰু গছ পুলিটোৰ প্ৰতি থকা যিটো দায়িত্ব সেইটো আমাৰ মানুহে বিশেষকৈ পালন নকৰে। সেই গছ পুলিটো ৰুই তেওঁলোকে গুচি গ'ল আৰু সেই গুচি যোৱাৰ পিছত সেই গছৰ বা পুলিটোৰ পাত বোৰ খাই আমাৰ নোহোৱা কৰি দিয়ে। গতিকে আমি গছ পুলিটো ৰোৱাৰ পিছত এনেকুৱা ধৰণৰ কাম বোৰ কৰিব নালাগে ধৰি লোৱা আমি এডাল গছে ৰুওঁ সেইডাল গছ যদি আমি ভালদৰে প্ৰতিপালন কৰি আমি যদি বাহিৰে ধৰি লোৱা ভেন্দি যদি তাক লাগিব লগা আমাৰ আহ পছন্দ জাতীয় আমাৰ সাৰ হওঁক গোবৰ আদি যদি তাত গছডালত সঠিক পৰিমাণে দি যদি আৰু তাৰ উপযুক্ত যদি পানীখিনি আমি গছডালত ৰোপন কৰো তেতিয়ে আৰু আমাৰ গছডাল আৰু লহপহকৈ বালি বাঢ়ি আহিব আৰু গতিকে সেয়াই আৰু আমি ইয়াৰ ওপৰত আৰু সকলোৱে সচেতন হোৱাটো আৰু জৰুৰী আৰু বা মই ভাবো আৰু এইটো।
অঁ। এইটো সচেতন হবই লাগে কাৰণ এতিয়া মানে এ দিনক দিনে পৰিস্থিতিটো তোমাৰ বহুত বেয়া মানে বেয়া হৈ গৈ আছে বা অলপ বৰষুণ দিলে পানী হৈ যায়, তাৰপিছত তোমাৰ এই ভূমিস্খলন হয়। ত' এইবোৰ মানে অলপ সচেতন হবলগীয়া হৈ ছে মানে জনসাধাৰণৰ লগত মানে চৰকাৰে মানে সচেতন হব লাগে, অকল জনসাধাৰণে নহয় আৰু।
হয় হয়, এতিয়া আমি পোনপ্ৰথমে আমি নিজেই সচেতন হ'ব লাগিব ইয়াৰ ওপৰত। তাৰপিছতে আমি আৰু ধৰি লোৱা উঠি অহ নৱপ্ৰজন্ম বা আমি সৰু ল'ৰা ছোৱালীবোৰক এই ইয়াৰ বিষয়ে আৰু ভালদৰে ক'ব পাৰিম। বা আমি নিজে তাৰ ওপৰত যদি নকৰিবলগীয়া কাম বোৰ যদি নকৰো তেতিয়াহে আমি আগত থকা দহজনক আমি ইয়াৰ ভাল উপদেশবোৰ দিব পাৰিম। গতিকে আমি পোনপ্ৰথমে নিজে নিজে আৰু সচেতন হৈ আমি চৰকাৰকো ইয়াৰ ওপৰত আহ্বান জনাব লাগিব যে আমাৰ বিভিন্ন ধৰণৰ ধৰি লোৱা আঁচনিৰ জৰিয়তে যাতে আমাৰ এই প্ৰদূষণবোৰ যাতে আমাৰ মাজৰ পৰা যাতে বা পৰিৱেশৰ প্ৰদূষণ বোৰ যাতে আৰু নাইকিয়া কৰিব পাৰে তাৰ প্ৰতি যাতে চৰকাৰে আৰু এক গুৰুত্বপূৰ্ণ ভূমিকা লয় বা পালন কৰে তাৰ প্ৰতি আমি আমি আৰু চৰকাৰক আহ্বান জনাব লাগিব আৰু বিশেষকৈ।
উম।
এতিয়া আমাৰতো বৰ্তমান সময়ত আমাৰ মাটিতো আৰু অ যথেষ্ট পৰিমণে আমাৰ প্ৰদূষিত হ'বলৈ ধৰিছে আৰু আমি দৈনন্দিন জীৱনত আৰু প্লা ষ্টিক জাতীয় আমি সামগ্ৰীবোৰ অত্যাধিক ব্যৱহাৰ কৰিব ধৰিছোঁ বা মই নিজৰও কিছু পৰিমাণে হ'লেও প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ ব্যৱহাৰ কৰোঁ। আৰু সেইবোৰ ব্যৱহাৰ কৰি আমি য'তে ত'তে পেলাই দিওঁ। যাৰ ফলত আমাৰ সেইবোৰ মাটিৰ লগত একেলগ হৈ থাকে মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো হ্ৰাস পায় লগতে আমাৰ মাটিটো দূষিত হবলৈ ধৰে। গতিকে যদি আমি প্লাষ্টিকজাতীয় সামগ্ৰীবোৰ যদি আৰু আমি একেবাৰে বন্ধ কৰি দি যদি আমি বাঁহ বাঁহ বেতেৰে বা আমি কাগজৰে যদি তৈয়াৰী আমি মোনা বেগবোৰ যদি আৰু অ কি বুলি কয় সকলোৱে আৰু ব্যৱহাৰ কৰো তেতিয়া আমাৰ মাজৰ পৰা আহ নাইকিয়া হ'ব ধৰিব। এতিয়া চোৱা আমাৰ প্লাষ্টিকটো আমাৰ তিনিওটা ধৰণে আমাৰ প্ৰদূষণ কৰে আৰু। এতিয়া চোৱা আমি যদি প্লাষ্টিক জ্বলাই দিওঁ আমাৰ বায়ুতো দূষিত হয়, লগতে যদি আমি সেইবোৰ পানীত পেলাই দিওঁ পানীটো দূষিত হয়, লগতে যদি আমি সেইবোৰ মাটিত পেলাই দিওঁ আমাৰ মাটিতো আমাৰ অ দূষিত বা প্ৰদূষিত হ'বলৈ ধৰে। গতিকে আমি ইয়াৰ প্ৰতি যাতি আৰু সকলোৱে সচেতন হওঁ, সেয়াই বা তুমি কি ভাবা এনে?
অ মই তুমি যিটো কৈছা যিখিনি কৈছা ঠিকেই কৈছা। অ মানে আমি সচেতন হ'ব লাগিব, প্লাষ্টিক খিনি আমি মানে মাটিত পেলা মাটিত নেপেলাই, পানীত নেপেলাই, সেইখিনি মানে অ তোমাৰ অ পেলাব নালাগে আৰু যিমান পাৰে মানে প্লাষ্টিকটো মানে ত্যাগটো পৰিহাৰ মানে এয়া মানে ইউজটো অলপ ব্যয়ৱহাৰটো কম কৰিব লাগে। প্লাষ্টিকৰ সলনি তোমাৰ পেপ কাগজৰ বেগ সেইবোৰ তোমাৰ ব্যবহাৰ কৰিব লাগে। মানে সকলো ঠাইতে তোমাৰ বজাৰ হাততো তোমাৰ আহ যেনেকে ধৰা মাছৰ বজাৰত যোৱা, মাংসৰ বজাৰত যোৱা, পাচলিৰ বজাৰত যোৱা, তাতে তোমাক প্লাষ্টিকতে গোটেইখিনিবোৰ দিয়ে ন, ত আম আমি এনেকে কৰিব লাগে যাতে আমি মানে কাগজৰ বেগত ব্যৱহাৰ কৰিব লাগে এইবোৰ চব, গোটেই বস্তু তেতিয়া মানে কি হ'ব প্লাষ্টিকটো যিমান আমি বৱহাৰ কম কৰিম তেতিয়াই তোমাৰ মানে অ তাৰ প্ৰদূষনটোও কমি গৈ থাকিব।
হয়।
কাৰ পানীত যেতিয়া প পানীতো তোমাৰ বস্তুতো অ মানে তেনেকেই থাকে ন, তাতে তোমাৰ পানীত কিমান জীৱ-জন্তু থাকে ত সিহঁতৰোতো তোমাৰ ক্ষতি হয় এইবোৰৰ কাৰণে।
হয় হয়। এতিয়া বিশেষকৈ কবলৈ গ'লে আমাৰ প্ৰদূষণটো আমাৰ প্ৰদূষণনৰ যিটো মাত্ৰা বৰ্তমান অধিক পৰিমাণে আৰু বাঢ়িবলৈ ধৰিছে। আমি গতিকে সেই প্ৰদূৰণৰ বিষয়ে আৰু এনেকৈ বাঢ়িচে আমাৰ বৰ্তমান আহ সময়ত আমি ধৰি লোৱা আমি কম সময়ৰ ভিতৰতে আৰু সেইবোৰ আমি কৈ শেষ কৰিব নোৱাৰিম। গতিকে আমি যিখিনি আৰু ইয়াৰ ওপৰত বৰ্তমান আহ কিছু থুল-মুলকৈ হ'লেও আমি অকনমান আলোচনা কৰিলো ইয়াৰ পৰা যাতে আমাৰো কিছুমান অভিজ্ঞতা হয় বুলি আৰু ভাবিলো আৰু মইও গতিকে ঠিক আছে বাৰু দিয়া কেতিয়াবা আকৌ ইয়াৰ ওপৰত আলোচনা কৰিম দিয়া। ভাল লাগিল
অ ঠিক আছে বাৰু দিয়া, হ হয় দিয়া বাৰু।